হয়, নমস্কাৰ।
হয়
হয়, আপুনি কি কৰি আছে?
নাই পোৱা, অলপ ওলাই যাব লৈছো। টো তিনিআলিৰ ফালে। বতৰ টো ভালে দেখিছো এক প্ৰকাৰ। ওলাই গৈছিলো আকৌ এক পাক যাওঁ বোলো।
হয়, হয় ৰ'দো নাই বৰষুণো নাই ভাল বতৰ।
আজি ৰ'দ দিছিলে বাৰু।
অ' তেতিয়া আছিলে বাৰু এতিয়া নাই।
হয়।
হয়। অলপ সন্ধিয়া পৰত বাহিৰত ওলাই গৈ ভাল লাগে মনটো।
হয়, হয়। কিন্তু বাহিৰত ওলাই গৈ, বাহিৰত ওলাই গ'লে কি হয়। খোৱা পাছত খোৱাৰ বস্তু বোৰ ধাকি থব লাগে আপোনাৰ পাসপৰ্ত বিলাক বাহিৰত ওলাই গ'লে সজাই থোৱা ফাষ্টফুড বিলাক খাব মন যায়। আকৌ ফাষ্ট ফুড খোৱাতটো ভাল নহয়।
হয়, হয়। নাই নাই মই ওলাই যাওঁ কিন্তু মই ফাষ্ট ফুড নাখাওঁ দেই। খালেও মই খুব বেছি ৰঙা চাহ একাপ খাওঁ, আৰু মই বেলেক একো নাখাওঁ।
ৰঙা চাহ টো ভাল বাকী বিলাকত কৈ?
হয়। তাকো মই লগে লগে কৰি দিলেহে খাওঁ, আগতে কৰি থৈ দিলে মই নাখাওঁ।
হয় নেকি এইটো?
হয়। মানে মানে ডক্তৰে কোৱা মতে থৈ দিয়া চাহ গৰম কৰি খাব নালাগে। টোম আমাৰ শৰীৰৰ কাৰণে উপকাৰী নহয় অপকাৰী হয়। সেই কাৰণে মই লগে লগে গৰ, লগে লগে মোৰ আগত বনাই দিলেহে মই খাওঁ। আৰু মোৰ মানে সেইকাৰণে চব দোকানত মই নাখাওঁ, মোৰ চিনাকি ধৰক যিটো দোকান আছে মোক জানে আৰু, মই গ'লে লগে লগে বনাই দি দিব সেনেকে।
উ, অ'
হয়, পাঁচ টকা অলপ বেছি দিলোঁ, কিনোঁ আৰু। হয় নে নহয়? তেনেকেই আৰু।
এনে ৰঙা চাহত পাঁচ টকা লয় ত' মই দহ টকা দিওঁ লগে লগে বনাই দিয়াৰ কাৰণে।
তেনেকে আৰু। আগতে খুব খাইছিলোঁ বয় আগতে মানে গাখীৰ দিয়া চাহ খুব খাইছিলোঁ পিছতহে গম পালোঁ মানে বহুত অ অপকাৰী সেইকাৰণে এতিয়া মই মানে মোৰ খাদ্য বাহটো কমপ্লিটল বেলেগ কৰি লৈছোঁ, মানে মই বাহিৰত খুব কম খাওঁ আৰু ঘৰৰ বস্তুৱে বেছি খাওঁ। আৰু মানে টাইমত খাওঁ। বাহিৰা বস্তুবিলাক বাদ দিছোঁ, বিস্কুট চিস্কুট এইবিলাক বাদ দিছোঁ ৰাতিপুৱা মই য়োগা কৰোঁ। ত' মই খাদ্য ভ্যাসটো আগতকে বহুত বদলাই দিছোঁ, হয় আগতে এই টো মানে অনুভৱ কৰা নাছিলোঁ, বহুত বেয়া হয় দেহৰ কাৰণে আমাৰ এইবিলাক।
হয় হয়, লাল চাহ খোৱাটো ভাল, মই লাল চাহ খাওঁ।
ৰাহ লাল চাহ ভা, অকমান আদা আৰু অকমান যদি হে জালুক দি দিয়া আৰু ভাল। আ, মানে খায়ো ভাল লাগে, ভালো হয়। আৰু এই ডাল চিনি এইবিলাক দিও খাই ভাল লাগে। ইলা এইবিলাক টেষ্টো হয় আৰু আমাৰ দেহৰ কাৰণেও ভাল এটা এটা গুণ আছে এইবিলাকৰ।
হয় নেকি?
হয় আমাৰটো মোৰ বাইদেউ হয়।
হয় মোৰ বাইদেউ হয়, বাইদেউ ৰাতিপুৱা উঠি চাহ নাখায় কি খায় চাহৰ নিচিনাকে সিহঁতে মানে হেৰি কৰে মানে ডাল চিনি, ইলাচি আৰু লং এই তিনিটা মানে চাহৰ নিচিনাকে উতলাই হা, ৰাতিপুৱা পুৱা একদম উঠি কিনে, উতলাই একাপ একাপ মানে তিনজনে খায়। আৰু সেইটো দেহৰ কাৰণে কি হয় প্ৰতিৰোধ ক্ষমতাটো বঢ়াই এই বস্তুটোৱে। আৰু তেওঁৰ মোৰ বাৰ মা আছ ছে মা মানে মা আছে মানে শাহু আই। তেখেতেও মানে মানে খাদ্যবসৰ পৰা পুৰা মানে সচেতন, তেখেতে ৰাতি পুৱা উঠাই য়োগা কৰে, ৰাতিপুৱা উঠি সেইকাৰণে মানে এ, এতিয়াও বয়সতো মানে চব, বয়সতো চব মানে মানে কোনো ধৰণৰ বেমাৰ নাই, য়োগা কৰে গতিকে আমি এইবিলাক মানি চলি বই লাগে আমাৰ এতিয়া আজিকালি ল'ৰা ছোৱালী চল্লিশ হ'বই নাপ ফালে বেমাৰে আগুৰি ধৰে হয় নে নহয়। সেইটো কথা, তেখেতৰ ষাঠি পাৰ হৈ গৈছে কিন্তু একো বেমাৰ আজাৰ নাই, এইবিলাক কাৰণতে সেইটো কথা। আৰু ৰাতিপুৱাই মানে তেখেতসকলে চাহ নাখায়। সেই বস্তুটো কৰি একাপ একাপ খাই চাহ নিচিন
তাকে। এই তেনেকে
হয়, হয়। নাই চাহটো হিবিকাছ গছৰ পৰা চাহ হয় বহুত বস্তুৰ পৰা চাহ হয়টো। তোমাৰ অ', চীনত দেখোন বেলেগ বেলেগ বস্তুৰ পৰা চাহ বনাই খায় তেনেকুৱা আৰু।
হয়, হয়, হয়, তেখেতে চাহ খায় পিছত খায়, মানে ৰাতিপুৱাৰ কথাটো কৈছো, ৰাতিপুৱা তেনেকে খায়। আ, বহুত বছৰ হ'ল তেনেকে খায়, মানে ৰোগ ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো বোলে বঢ়াই দিয়ে তেনেকে খালে, খালি পেট ত মানে চাহ নাখায়, সেইটো দিয়ে তাৰ পিছত আকৌ গা মানে নাস্তা তাস্তা তা কৰি উঠি চাহ খায় বাৰু, তেনেকে।
হয়।
সেয়াই আৰু, আমাৰ খাদ্যভাসটো অলপ বদলালে মানে মানে দেহটো বহুত পৰিমাণে সুস্থ থাকে।
হয়, হয়।
হয়।
আজি, হয়, আজি দিনটো
এতিয়া মই আজি ওলাই নাযাওঁ, আচলতে আবেলি মই অলপ ওলাই যাওঁ, সদায় মৰি টো অভ্যাস হয়, কিন্তু আজি মোৰ বহুত কাম আছে সেই কাৰণে আজি ওলাই নাযাওঁ বুলি ভাবিছো।
এই ঘৰুৱাই কাম, কিবা কিবি কাম আছে, ত' আজি মই ঘৰতে থাকিম। এ মানে এনেই ওলাই যাওঁ, কিন্তু আজি স্পেচিয়েলি কিবা কাম থকা কাৰণে ওলাই নাযাওঁ।
হয়। ক'ত কাম আছে ক'লে আজি?
কাম বেলেগ নহয়, মানে মোৰ গেষ্ট আছিলে আলহী আহিছিলে ত' ঘৰুৱা কাম বহুত আছে তাৰমানে, এতিয়া গ'ল আলহী। কিন্তু আলহী যোৱাৰ পিছতো কাম বহুত থাকি যায় নহয়, এই ধৰক মানে কিটচেনটো কিটচেন চাফা কৰা তাৰপিছত বস্তুবিলাক সজাই থোৱা, ঘৰ চাফা কৰা বহুত কাম থাকে নহয়। সেইবিলাকেই আৰু সৰু সুৰা কাম, সেইকাৰণে ওলাই নাযাওঁ আৰু। তেনেকে। মই আজি আনিলোঁ, জামু আনিলোঁ ক'লা জামু। তেনেকে ক'লা জামু খাই আপুনি ভাল পায় নে?
নাই নাই ভাল পাওঁ ক
হয়, হয়, ক'লা জামু খালোঁ মোৰ হয় মোৰ বা আৰু মই মিলি খালো। তাৰপিছত আৰু এটা আনিছো বাঙি বুলি আপুনি জানেনে বাঙি কি হয়?
হয়, হয় বাঙি খাওঁ বাঙি ফাটি ফাট যায়। তেনেকে
অ' মই ভাল পাওঁ কিন্তু, এই চেনীৰে খালে ভাল পাওঁ, সেইটো কাটা নাই। হয়, হয় সেইটো আছে বাৰু। তেনেকে হয়, হয়। হয়, হয়, হয়। অ' হয় হয়, চেনীৰে খাই দিওঁ মই ভাল পাওঁ, হয় আৰু গা খীৰেও খায় বোলে হয়নে? হয় গাখীৰেৰে খায় পোৱা নাই। অঁ খাই পোৱা নাই বাৰু, কিন্তু তেনেকৈ আৰু। সেই বাঙিও আনিলো তেনেকে এ আলহীৰ কাৰণে আনিলো আৰু বহুত কিবা কিবি আম আনি লো। তেনেকে কিন্তু আধা আধি থাকিয়ে গ'ল, আধা আধি কিবা কিবি থাকি গ'ল আৰু। তেনেকে কালি আৰু খাব লাগিব। সে সেইয়া। উহঃ বাঁহৰ গজালি আনিছিলোঁ সেইখিনি বনোৱা নহ'ল। সেইখিনি কালিলৈ বনাব লাগিব।
অ'কে, আৰু বাকী?
বাকী, এ ৰাতিলেকে আজি মই একো যোগাৰ কৰিবই নালাগে কিনো ক'ম কালিহে বনাম আৰু। কাৰণ আজি ৰাতিলেকে মোৰ বহুত বস্তু মানে আছেই অলৰেডি। ৰাতিলৈকে, ত ৰাতি আজি নবনাও আৰু।
দিনতে আলহী মানে যোৱাৰ কাৰণে বহুত বস্তু থাকি গ'ল। ৰাতি নবনাও আৰু।
অ অ।
তেনেকে, পেলাই দিবও বেয়া লাগে নহয়‌। তেনেকে মাছ, মঙহ বহুত থাকি গ'ল, হয় হয় হয়। সেইয়া। আৰু সেই নতুন মানে বাঁহৰ গজালি তজালি কালিয়ে বনাম আৰু কালিয়ে ভাজি বনাম বুলি ভাবিছোঁ।
হয় মাংসৰ লগতো ভালেই লাগে বাৰু গজালি, বাঁহৰ গাজটো।
হয় হয়।
আৰু সেইবিলাক ভাল বস্তু ধৰ বাঁহৰ গাজ, মানে সেইবিলাক উম উম, থলুৱা প্ৰজাতি থাকে মোৰ বোধেৰে আৰু। বাঁহৰ গাজ ধৰক, অমিতা এটা আৰু মানে আৰু ঢেকীয়া কলমৌশাক কল দিল সেইকেইটা বস্তুত মানে বেলেগ একো ব্যৱহাৰ নকৰে
নকৰে হয় হয় হয়। কলদিল দুটা থাকে নেকি এটা কিবা অকমান কিবা জাহাজি কল আৰু এ কিবা কলত
কলডিল নহয় দুটাই নাথাকে বহুত প্ৰকাৰৰ থাকে। পাহাৰী কল পাহাৰৰ, মালভোগ চবতকে ভীমকল বা আঠিয়া কলৰটো সোৱাদ বেছি থাকে, আৰু জাহাজী কলটো খা নাখায়। মানে জাহাজী কলটো অলপ তিতা হয় খালে তিতা ভাৱ আহে সেইটো কাৰণে তিয়া ভাৱক কাৰণে বহুতে নাখায় এইটো জাহজী কলটো।
হয়, হয়, হয়, হয়। মই মানে চিনি পোৱাত অলপ অসুবিধা হয়, মানে কোনটো কিহৰ হয়। মোৰ অলপ অসুবিধা হয় চিনি পোৱাত।
মানে ধৰিব নোৱাৰি মানে চব কল দিলে খাব পাৰি। কিন্তু জাহাজী কলটো নাখায়, জাহাজী কলটো অলপ সৰু হয় জোখতকৈ।
হয় আচ্ছা, আচ্ছা হয় আৰু শ্বিলঙীয়া এটা কলডিলো আছে নেকি দী হলিয়া।
সেইটো পাহাৰি পাহাৰি পাহাৰীয়ী কলৰ।
আচ্ছা, আচ্ছা।
পাহাৰীয়া কলৰ থাকে।
হয়, হয়।
মালভোগ কলৰ থাকে। সেই যে আমি খাও কলৰ চব্জি খাও যে কি আছিলে সেইটো কলটো।
হা, হা।
সেইখিনিৰো হয় এই আমাৰ কাচকল এইবিলাকো খায়। হা কিন্তু জাহাজী কলৰটো নাখায় আঠিয়া কল বা ভীমকলৰো বহুত সোৱাদ থাকে।
হয়, হয় আৰু আৰু কল পচলাটো খাই বহুত ভাল লাগে ন কল পচলা।
হয়, হয় পচলাটো ভাল।
অ', আৰু মই শুনিছো কল পচলাটো খালে কিডনীৰ বেমাৰো অলপ মানে ভাল হয় বুলি শুনিছোঁ আৰু কিডনীৰ কাৰণে ভাল বোলে শুনিছোঁ আৰু।
হয়, হয়, কল পচলাটো অকল কিডনীৰ কাৰণে নহয়। আপোনাৰ ইউৰিক এচিডৰ কাৰণেও ভাল আপোনাৰ যদি ইউৰিক এচিড হৈ আছে গাৰ বিষ হৈ আছে আপোনাৰ বোলে ইউৰিক এচিড বহুত পাইছে হ কল পচলা খালে সি
আচ্ছা ইউৰিক এচিড হ'লে কেনেকৈ গ'ম পায়নো মানে কিবা লক্ষণ আছে নেকি?
অ', আছে আপোনাৰ গাঁঠ বিলাক হাতৰ ভৰিৰ। কলা ফুল বিষাব হাতৰ ভৰি বিষাব হেৰিবলাক বিষ বিষাভ তলৰ ফালে বিষাব ভৰি অ', কিন্তু আপোনাৰ কিছুমান চব্জি খালে বিশেষকৈ বিষায় সেইবিলাক ইউৰিক এচিডৰ মাছ মাংস খালেও বিষায়। আৰু আপোনাৰ বন্ধাকবি খালেও বিষাই।
আচ্ছা হা, হা। ধৰা পৰে ন অ', মই মানে সুধিলো কিয় মোৰ মানে গাঠি বিলাক নহয় মই এনেই গাটো বিষাই মাজে, মাজে সেইকাৰণে কথাটো সুধিলো।
উ ঠিক আছে ৰাখিছো নহ'লে এতিয়া।
ঠিক আছে, অ'কে, অ'কে।